হেল্ল ৰাজ কি খবৰ?
নাম নকবা
অ অ
হেল্লো অ কি খবৰ খাতি চব ঠিকে আৰু
হ'ব-হ'ব ঠিকে দ
অ কি কৰিছা এতিয়া?
মই কি কৰিল ভাত খাই আছো।
এ মজা খোৱা খোৱো, গৰম কেনেকুৱা?
তুমি গৰম ভালেই আৰু
মই এয়া ভাতকেইটা খাই মই বহিছো গ ভাত কেইটা খাই বহিছো এনেই। উম ঠিকে আছে বাকী ভাত কিহে খাইছা।
ভাত এই মা অকমান আছিলে।
আচ্ছা-আচ্ছা। ভালে কতা দিয়া বাকী। উম
উম
আছে
সে মা নাই স্কুললৈ গ'ল। ককা আইতা উম, ককা আইতা আছে, মা স্কুললৈ গ'ল।
অ, অ।
চাউন্ডটো আহিছে।
আচ্ছা আচ্ছা, মই অকমান তোমাৰ পৰা অকমান প্ৰব্লেম পাইছো বাৰু একো নাই দিয়া হ'ব আৰু কি কৰিবা।
হা তাকেই।
তুমি হেৰি নহয়, জিম গৈ আছা?
জিম, এইকেইদিন নাই যোৱা অকমান মানে এদিন বিজি হৈ গৈ উম, সেই কাৰণে কৰা নাই আৰ যাম অকলে
পৰীক্ষাৰ পিছত যাবা আৰু।
উম, একদম হৈ গ'লে যাম আৰু কব
অ, তেতিয়া ময়ো ময়ো যাম অ, ময়ো যাম। লগে ভাগে যাম, জিমটো কৰি থাকিব লাগে বুজিছা নে নাই এনেই তোমাৰ সময়কণ তোমাৰ হেৰি হয়।
উম।
উম, শৰীৰৰ চৰ্চা আজিকালি আচল ল
সেইটোৱে আৰু। শৰীৰটো তোমাৰ ভালকে থাকিলে সকলো ভালকে থাকে। বেমাৰ আজাৰ হোৱাৰ আদি কৰি। সেইটোৱেইটো। জিমটো সেইকাৰণে প্ৰায় প্ৰয়োজনীয় হৈ গৈছে দেই আজিকালি।
আহ জুলাইত তেনে একেলগে ষ্টাৰ্ট কৰিম।
মাত টো অহা নাই নি বা
ত-ত মাত তোমাৰ মাতটো অলপ লেক কৰিছে। নেটৱৰ্কৰ ইছু চাগে, নে-নেট আঁতৰিছো উম, ইণ্টাৰনেট
কিন্তু আজিকালি খোৱা বস্তু বোৰতো মিলি গৈছে ন? উম, উম, হ'ব পাৰে।
সেইটোৱে। তাকে জুলাইৰ পৰা ষ্টাৰ্ট কৰিম আৰু ন'। লাষ্ট আমাৰ বন্ধু আমাৰ চাৰি লখিব পৰীক্ষা আছে ফাইনেল তোমাৰ পৰহি বা অ', পৰহি বা তোমাৰ সোতৰ তাৰিখলৈকে ফাইনেল আছে পালেহি আৰু পৰি
উম।
পক্ষা তোমাৰ ফাইনেল ত আমাৰ শেষ আওঁ।
অ', এবাৰ শেষ নহয় মাষ্টাৰ্চ কমপ্লিট।
যদি আৰু হয়গে আৰু কম্পলিট।
হ'ব হ'ব কেলে নহ'ব। বাকী এতিয়া খেল চেল চলি আছে নেকি ইউনিভাৰ্চিটিৰ?
নাই, নাই, নাই, খেল একেবাৰে বন্ধু হ'ত দেলি
এতিয়া বন্ধ কৰিলা ন' ঠিকে আছে।
টোটেলি বন্ধ, এতিয়া মানে আমাৰ তেতি হ'লে ইনডৰ এটা বনাই আছে ইনডৰ ষ্টেডিয়াম এটা তাত তাত আৰু আমি নাপাওঁগে আৰু খেলিবলৈ তাত চুমিং পুল আৰু ইণ্ডৰ ষ্টেডিয়াম আহি আছে। সেইটোৱে তাত হোৱা হ'লে ভাল আছিলে
উম, যিখিনি পাব চাগে তেওঁলোকৰ কাৰণে ভাল হ'ব।
নতুনকে মানে আৰু ধৰি লোৱা তোমাৰ ছমাহ মান লাগিব কিন্তু দেই নতুনকে অহাখিনি বাৰু পাবগে
অহ, তাহঁতৰ কাৰণে ভাল হ'ব।
সেইটোৱে নহ'লে তোমাৰ বহুত গৰম। তুমি খেলিব নোৱাৰা।
উম হেইটোতো
উ আৰু ইনডোৰ ক'ৰ্ডোখ কেৱল দুখনহে আছে আমি বেডমিন্টন খেলিবলৈ সময় ন নুমি নোপোৱাই এবাৰ খেলিবলৈ পাবা দুই তিনি ঘণ্টাাৰ মূৰত তেনেকুৱা ধৰণৰ প্ৰব্লেম
সেইটো অলপ চাগে দিগদাৰৰাস্ীকণ বছে নহয়
সেই সেইকাৰণে সেইকাৰণে অ সেইটো তোমাৰ দুখন এতিয়া মাে ধৰি ললে যিবোৰ ৰেগুলাৰ গৈ থাকে চিনি পোৱা হ'লে খেলিব পাৰি ন তোমাৰ ঔকৰত লাগিব মানে তুমি তাত খেলিবলৈ
উম সেইটো নতুন াবনা খিনিয় খেলি থাকিব
নাপায় ন নাপায় নাপায় সেইটোৱে সেইটোৱে উম আৰু তুমি মানে খেলিবা যদি অকণমান কমকৈ পাৰ ইয়াতো মানে বহুত ভাল প্লেয়াৰ আছেতি ধৰি ললে নেনেল চেম্পিয়নলৈকে আছে বেডমিণ্টনৰ তুমিদি খেলিব অকমান যদি কমকে বাা তেয়া মানো লকে যায় মানে বুা নাই তুমি নিজে নিজে ওলাই দিব লগগীয়া হয় আৰু তেওঁলোকেই খেলি থাকে তেনেকুৱা দিছ নাই উ আহ
আছে ন কোনোবাৰ নে
আছে আছে আছে শিকোৱা মেলা মানে তোমাৰ ৰাতিপুৱা ৰাতিপুৱা হয় ফিজিকেল এডুকেন বুলি আছে নহয় ফিজিকেল এডুকেচন বুলি আছে নহয় এ শ চচ্য এটা বি্ঞ হেত বিভাগ হেল্ল' অ ফিজিকেল এডুকেশ্যন বুলি এটা হে আছে বিভাগ আছে শৰ চৰ্চা বিজ্ঞান বিভাগ তাৰপিছত সেই তাত মানে তোমাৰ কি চা আছে কচা কচিং অ মাৰ তেওঁ তেওঁলোকে তোমাৰ শিকাই ৰাতিপুৱা সোমত অ তেওঁলোকে ধৰি লো বাাৰ ৰাতিপুৱা সময়ত শিকায় এ তুমি তেতিয়া কিন্তু যাব নোৱাৰা তেওঁলোকক হা হা পিছবেলা সকলো নিজে খেলা তাত তই বেলেগ প্ৰফেচন এেবেল আহ
অ প্ৰফিচ খেলিবলৈ আহ অ
খালিিবেলা হে সেইটোৱে তোমাৰয় সীম বান্ধি যোৱা থাকে মানে তোমাৰ ই আমুক সময় বা ইমান সময়লৈকে তোমাৰ কেৱল ষ্টুডেণ্টে খেলিব পাৰিব তাৰ পিছতোমাৰ প্ৰফেচৰে খেলিব পাৰিব ধন্যবাদ শন
আচ্ছা ঠিকে আছে তেতিয়াহ'লে ভালেই। এ অ এতিয়াও মই ভালকে বননিছো অকমান আচ্ছা। হেৰি আকৌ তাত আৰু বেডমিণ্টন আৰু কি কি আছে খেল।
তুমি টেবুল টেনিছ খেলিবা মই আজি কালি টেবুল টেনিছ খেলো নহয় অ। আৰু তোমাৰ মানে তোমাৰ ইন্দ্ৰ। তোমাৰ মেইনলি সেই দুটাই তাৰপৰা সেইবোৰ টাইকণ্ডও শিকাই থাকে জুডোও শিকাই থাকে।
অ সেইবোৰ মানে তাতে শিকো বুলি ক'লে শিকিব পাৰি বেলেগ।
এ তেওঁলোক মানে সৰু সৰু ল'ৰা ছোৱালীবোৰ কাৰণে শিকায় আৰু মেইনলি তোমাৰ বেলেগ বেলেগ এতিয়া চাপজ এতিয়া ধৰি। কোনোব এটা ইঞ্চটিটিউচন খুলিছে ঠিক আছে। তাৰ পৰা ইউনিভাৰ্চিটি ভিতৰত। সেই হে নটো লৈ লয়।
আচ্ছা অ মানে সেইটো মানে তোমালোকৰ কাৰণে নহয়। মানে এইটো বেলেগৰ কাৰণে শিকায় বেলেগে। অ আচ্ছা আচ্ছা ইউনিভাৰ্চিটিৰ ভিতৰত শিকাই আৰু জেগাটো লৈছে। মানে তেওঁলোকে অ অ ঠিকে আছে ভাল।
এইটো তাৰপিছত।
গেম কেতিয়া আছে। গেম এতিয়া কেতিয়া হ'ব এতিয়া নহয়। তাকে।
এ তোমাৰ এইটো ফেব্ৰুৱাৰীত হয়। ফেব্ৰুৱাৰী মাৰ্চত হয়তোবা মাৰ্চত। তোমাৰ প্ৰথমৰ পৰা প্ৰথম উইকত তোমাৰ ভাৰ্চিটি উইক হয়। তোমাৰ পি ভাৰ্চিটি বুলি কয়। প্ৰি ভাৰ্চিটি তোমাৰ ধৰি লোৱা আগতীয়াকে খেলা হয়। এইটো একমাহ হয় হেৰি। বুলি কয় ফেব্ৰুৱাৰী উম।
অ সেইটো কাৰণে।
অহ।
ঠিকে আছে বাকী আৰু খবৰ খাতি বাকী চব ঠিকে আৰু ন
চব ঠিকেই ঠিকেই।
এতিয়া একজাম দি ঘৰ আহিবানে।
একজাম দি ঘৰলৈ যাম। আৰু কি কৰিবা শেষ নহয় একেবাৰে বস্তু বাহানি লৈ য। যাম আও একেবাৰে।
অ একেবাৰে লৈ আহিবা এতিয়া নাহা আৰু মানে।
এতিয়া এতিয়া মানে এতিয়াতো যাবলৈ সময় নাই এতিয়া চোন পৰীক্ষাবোৰ প।
অ পৰীক্ষা পালেহি আৰু পৰীক্ষা একজাম শেষ কেতিয়া হ'ব সোতৰ তাৰিখে অ। মানে জুনৰ সোতৰ তাৰিখৰ পিছত আৰু তোমাৰ তাত লগত কথা নাই আৰু।
তাপা ইয়াত সম্পূৰ্ণ অফিচিয়েলি বিদায় আৰু ফেয়াৰৱেল টো লম আৰু ফেয়াৰৱেল টো লৈ যামগৈ আৰু।
যাবাগে আৰু অ', ঠিকেই আছে ভালেই।
তাপৰা গৈয়ে লাহেকে জিমটো জইন কৰি ল'ম।
অ'। তেন্ত তেনেকৈ আৰু মাৰি থাকা আৰু।
মাৰি থাকা আও।
ঠিকে আছে, মোৰ এইটো কাৰণে অলপ মানে প্ৰব্লেম হৈ গৈছে এই আমাৰ ক্লাছ মাজে, মাজে দি দিয়ে আৰু মানে মই আহি পাঁও মানে তোমাৰ পাঁচটা মান বাজি যাইগে। দূৰ হয়তো, যথেষ্ট তালেকে কলেজলে
সেইটো হয় বাৰু, তুমি মানে হেৰি হয় তুমি দুটা বস্তু একেলগে চম্ভালিব দিগদাৰ।
দিগদাৰ হয় সেইটোৱে, দুইটা বস্তু একেলগতে মানে পাৰি টাইমটো, অ', মেইন কথা সেইটো ভাগৰ লাগে মানে ভাগৰ মানে আহি পেলাই তোমাৰ যদি মই আকৌ জিম মাৰিব মানে মোৰ সেই যুচ
সেইটোৱে আৰু মানে তোমাৰ আচল, অ', তোমাৰ আচল প্ৰাইমেৰী কামটো হৈছে পঢ়াত যদি তুমি পঢ়িবই নোৱাৰাগে পিছলে প্ৰব্লেম হৈ যাব নহয় আৰু জিমটো কৰি আহি মানে দিনটো তুমি ভাগৰ, জিমটো কৰি আহি মানে তুমি পঢ়া সেইটো জচটো নাথাকে আৰু
অ', আকৌ নেক্স মানে কিবা হোমৱৰ্ক সমৱৰ্ক কৰিবলৈ একদম টোপনি আহি যায়গে পুৰা, সেইটো কাৰণে মানে অ', ৰাতিপুৱা অ', ইচ্ছামতে আচলতে কৰিলে জিমটো ৰাতিপুৱা টাইমত কৰিব লাগে তেত তিয়া ভাল, তেতিয়া দিনতটো গোটেই সেইটো কাৰণে ভাল কিন্তু ৰাতিপুৱা মোৰ এতিয়া সময় নহয় মই সাতটা বজাত ওলাই যাবই লাগে এ নটা বজাত পাওঁগে সেইটো কাৰণে অকন দিগদাৰ অহ, সেইটোৱেই, অ', গৰমৰ দিনত আবেলি সময়ত মাৰিবলৈ খালি তোমাৰ অলপ ঠাণ্ডা লাগিব মানে তাত ইমান মানে যিটো গৰম পৰিছে এনেকে মানে মাৰি লে ডিহাইড্ৰেত হৈ যাব। পুৰা একদম ঘাম যিখনি ওলাইছে-ওলাই। এই এইটো কাৰণে দিগ, অ', সেইটো কাৰণে ৰাতিপুৱা টাইমত ইনা গৰম দিনত ৰাতিপুৱা টাইমত ভাল, কিন্তু ভিতৰত যদি এচি চেচি থকা যি-যিখিনি জিম এ চি আছে ভিতৰত সেইবোৰৰ কাৰণে ভাল এচি বা ফেন চেন এনেকে অলপ ঠাণ্ডা পৰিৱেশ হ'লে। মানে ভাল
অহ, হ'ব আৰু কিনো কৰিবা, সেইটোৱে আৰু। আকৌ বাকী হ'ব দিয়া। পিছত কথা পাতিম
ঠিক আছে-ঠিক আছে দিয়া, হা পিছত কথা পাতিম হা-হা